হেল্ল'
কি কৰি আছা?
অ', মই এনে বহি আছোঁ, তুমি?
মই এনে আছোঁ।
অ', গৰম কেনেকে?
গৰম বহুত পৰিছে দে।
অ',
গৰমে মৰম দেখুৱাই দিছে আৰু।
তাকে, এই গধূলি টাইমতে ভাল লাগে অকণমান, হয়নে?
তাকেহে।
বেলিটো মানে অলপ
তোমাৰ এতিয়া ক'বলে গ'লে ছটা মানলৈকেতো আন্ধাৰে নহয়।
অ',
খুব বেছি তোমাৰ, সাতটামান বাজত ৰাস্তাৰ ফালে ওলাই যাবলৈ, ভাল লাগিব নেকি?
অঁহ। বাকী, খোৱা-বোৱা কৰিলা নাই?
খোৱা-বোৱা কৰিলোঁ, দেই।
অঁ, কি খালা ভাজি হা মই নাই খোৱা, দেই। ইমান গৰম লাগিছে, ক'তনো খাব পাৰে, আৰু।
হয় নেকি?
খোৱা নাই ভাত হু হু শুকাই খিনাই যাম আৰু এতিয়া গৰমৰ দিন কেইটাত
তুমিও এনেই ক্ষীনেই আছা দেখোন
তাকে সে আৰু অকমান ক্ষীণ হ'ম চাগে
আৰু ক্ষীণ হবা দেই
ক্ষীনেই ভাল আছে
হয় নেকি
উম চিনেমাবিলাকত ক্ষীণ ছোৱালী লয় দেখা নাই নেকি
উহ্ম
তাৰপিছত অ হেৰি নহয় তোমাক কথা এটা কব আছিলে
অ কোৱা
আমাৰ যে এই মামা গাঁৱত হেৰি কাজ দহা এখন আছে
হয় নেকি তোমালোকৰ
পছিলিলো
মামাৰ ঘৰ কত পিছে
আমাৰ মামা ঘৰ এই জকাইচুক গাঁও বুলি কয় শুনিছা নাই নাম
জকাইচক
জকাইচুক এই ৰূপাইফালে যাব লাগে আকৌ
অল ৰূপাইফালে
পাই অ সেইপিনে আছে জকাইচুক দৰ্জীচুপা ভূটান কেৰাণীগাঁও।
অঁ।
অঁ, বহুত ভাল লাগে একদম মানে।
অঁ, সেইফালে কাজ ধহা বোৰ ভাল লাগে বুলি শুনিছো বাৰু!
উম।
কাক পথাৰ সেইবোৰ ডাঙৰ ডাঙৰকেই পাতে দেখোন
খাই পাইছে নাই গোটেই মৰাণৰ কাজ
মৰাণৰ কাজ মই যে নাই পোৱাদেই গৈ
অ তেতিয়াহ'লে এইবাৰ ওলাবা মোৰ লগত দেই
আৰু মানে আমাৰ মটকৰ হেৰি কাজ তেনেকে কাছ ধৰা বুলি তেনেকে নাপাতেই যে ডাঙৰকে
অ এজনৰ দিয়ে চাগে মটকৰ
অ আমাৰ এজনৰ দিয়ে
আকৌ বহুত এনেকুৱা বিছ ত্ৰিছজনমান মানুহ ঢুকোৱাৰ পিছতে সিমান মানে অ কেইবাজনো কাজ একেল লগত পাতে আকৌ একদম হাজাৰ হাজাৰ মানুহ হয় জানা নাই
বাৰু
অ বহুত ভাল লাগে অ এনেকে খোলা দিয়ে মানে আমাৰ খোলা বুলি কয়
আহ
তাতে এনেকেই মানে কেৰাহী চাউল হাঁহ এটা এটা দি
উ হয় নকে
ত পিছত নিজে নিজে বনাই খাব লাগে নিজৰ ফেমিলিৰ মানুহখিনি
অ
অ
তোমালোকে এতিয়া গলে মানে কি নিজে বনাই খোৱা নেকি
অ নিজে বনাই বনাই খাব লাগে আকৌ মানে অ নিজ নিজৰ ফেমিলিখিনিয়ে নিজৰ এনেকে খোলা দিব ন নাম লিখি দিব ক'ৰ পৰা আহিছে
ভাল লাগে ন তেন্তে বহুত
বহুত ভাল লাগে ৰাতি হয় গোটেই ৰাতিটো চলি থাকে
গোটেই ৰাতিয়ে হয় নেকি
তিনিটামান বাজি যায় দুটা তিনিটা
অ উম
ল'ৰা ছোৱালীবিলাক বেছি হয় আৰু আমাৰ কাছডহাত
অ আমাৰ ফালে
অঁ
আমাৰ ফালে সকাম দহা বুলি কলে ল'ৰা ছোৱালী নাযায়েই
আমাৰ যায়হে আকৌ একদম মানে তুমি দেখিলে আচৰিত হৈ যাবা ই ইমান বেছি মানুহ হয় নহয়
অকল যি দেখিবা ডাঙৰ মানুহ খিনি দেখিবা আৰু
অঁ, আৰু দোকানো দিয়ে নহয়। দোকান বহে চাইডত।
অ'।
দোকান মানে এই ফল-মূলবিলাক ওলায়। বগৰী, তাৰপিছতে কিবা-কিবি আমৰ ছিজন হ'লে আম ওলায়।
উম।
তাৰপিছত বাদাম কেঁচা বাদাম সেইবিলাক। অঁ,
সকলোবোৰ বস্তুয়ে পোৱা যা
সকলো বস্তু অ বহুত ভাল লাগে একদম মেলা টাইপৰ নিচিনা বুলি ক'লেও বেয়া নহয়
তুমি যেনেকে কৈছা শুনি লাগিছে ভালেই লাগিব গোট নিচিনা
একদম জুইৰি জ্বলে নহয় কিন্তু ধৱ বোৱা আকৌ দেই কৰি থৈ দিছো এতিয়াই
হয় ন
চকু একদম ৰঙা পৰি যায় নহয় ধোঁৱাত এতিাত ধৰা আ দি দুহেজাৰখন খোলা যদি দিছে দুহেজাৰকুৰা জুই জ্বলিব মানে তাত বহুত ডাঙৰকে দিয়ে। অ' দুহেজাৰ তিনি হেজাৰ, পাঁচ হেজাৰ সিমানলৈকে খাই পাইছোঁ আমি।
মানে এতিয়া ফিল্ডখন চাগে বহুত ডাঙৰ হ'ব।
এতিয়া এজন মানুহ ঢুকোৱাৰ পিছত সেই মানুহজনৰ মানে ফেমিলি বহুত ডাঙৰো হ'ব পা ৰে হয়নে? তেতিয়া হেই গোটেই ফেমিলি খিনি নাযাব জানো। তেনেকুৱাকে মানে বাঢ়ি যায়।
আহ।
গোটেই ধোঁৱা মানে তুমি মোক মানে এই ওচৰত থাকিলেও চিনি নেপাবা, ইমানে বেছি ধোঁৱা। আহো দে।
উমহু,
ভাল লাগে আৰু কিছুমান খোলাত ন দুটা-দুটা হাঁহ দিয়ে।
অ',
কিছুমানে দুটাকে পায় আৰু মাছ দিয়ে মানে নিমখ। হালধি মানে ভাত বনাবৰ কাৰণে যি - যি বস্তুৰ প্ৰয়োজন হয় নহয় সকলোখিনিয়ে সুবিধা কৰি দিয়ে তাত অকল বনাই খাব লাগে।
এনেই তাত কিমান মান মানুহৰ দিয়ে কাজডহা
কাজডহা দিয়েদিয়। এনেকে বিশ ত্ৰিশজন সিমানহলৈেকে খাই পাইছোঁ।
অ', অ ',
গ'লে দেখিবা আৰু
উম, নিবা।
অ, আহে কিছুমান ইউটিউবাৰো আহে নহয়।
হয় নেকি?
দূৰৰ পৰা মানুহ আহে এনেকে চাবলৈ আৰু।
অ, চাবলে তেনেকে ভালেই লাগে।
বাকী ঘৰত এতিয়া মানুহ আছেনে মাহত?
আছে মা, দেউতা, ভাইটি আছে।
ভাইটিৰ স্কুল নাই নেকি বন্ধ?
গৰম বন্ধ দিছে, তাকে ঘৰত নাথাকেই।
আজি ইমান বেছি গৰম দিছে নহয়। মই গছৰ তলতে আছ ছো হ'লেও ইমান গৰম লাগিছে।
দিনতো কোনোবাই ফোন কৰিলেওঁ ফোন নুঠাওৱেই মই ইমান
সঁচাকে বেছিকে মোবাইলটো চাবলে মনে নাযায়।
মোবাইলটো কাণত লৈ থাকিবই নোৱাৰি একদম। ঘামি যায়। ইমান আৰু ইমান গৰম হৈ যায় ন' মোবাইল বিলাক।
সঁচাকে উম।
মানে ইমান ভয় লাগে নহয় চাৰ্জ দিওঁ যে মই, ইমান গৰম হয় মানে ফাটি যাব ফাটি যাব লাগে।
বাকী তুমি এতিয়া পঢ়ি আছানে?
মই এতিয়া নাই পঢ়া দেই, হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ। তাৰপিছত কম্পিউটাৰো কৰিলোঁ।
অ কম্পিউটাৰ তুমি কোনটো কৰ্চ লৈছিলা।
কম্পিউটাৰ মই কম্পিউটাৰ মানে হেৰি আ তিন মানে এয়া কমপ্লিট মানে সেইটোয়েই তিনি মাহৰতো ললোঁ কওঁতে কৈছো বাৰু দেই। কমপ্লিট কৰিলো বুলি, তিনি মাহৰতোহে কৰিলোঁ।
অ', অ',
তাৰ পিছত আহ পোৱা নাই এনেই মানুহে কয় কম্পিউটাৰটো সিক
অ', তোমাৰ অ', তেলিটো শিকিলে বেছি লাভ আছে আৰু।
নকৰিলোঁ, মোৰ মানে আই টি আই কৰা হেঁপাহো আছিলে
অ', আই টি আই ফৰ্ম ফিলআপ নকৰিলা?
কৰিছিলোঁ। অ', এই ওচৰৰখনত নাপালোঁ নহয় ছিট।
অ', তোমালোকৰ তাত এখন বইচৰ আছে ন'?
অ', আছে দুখন আছে।
আছে ন'?
অ'।
বইচ খনত ল'ৰা-ছোৱালী দুয়টাই পঢ়িব পাৰে চাগে?
অ', এতিয়া নতুন এখন খুলিছিলে আকৌ এইপিনে। অ' মইয়েই ওচৰত মানে চিট পোৱা হ'লে মানে পঢ়িলোহেঁতেন।
গৰমেন আই টি আই ফ্ৰম ফিলাপ কৰিলে আমি দূৰত দূৰতে পোৱা যায়।
প্ৰাইভেট হ'লে মানে থাকি ল'ব লাগিব ন' ইমান দূৰত ডিব্ৰুগড়, চাবুৱা, পানীতোলা।
হয়, প্ৰাইভেট হ'লে তোমাৰ ফিজতটো বহুত।
বহুত হয় আৰু হোষ্টেলত থাকিবলে মোৰ ভালো নালাগে।
অ'।
এদিনেই থাকিব নোৱাৰিম চাগে।
ময়ো থাকিব নোৱাৰো দেই।
কিছুমান ল'ৰা ছোৱালীয়ে পাৰে সৰুৰ পৰা যে হোষ্টেলত যে থয় ন', মাক দেউতাকে।
উম।
তাহাঁতৰ অভ্যাসটো আছে হোষ্টেলত থকা।
অ', আমি নোৱাৰো এতিয়া।
আমি নোৱাৰো ডাঙৰ হ'লেও মনত পৰি থাকে ঘৰলে ন'।
সচাঁকে দেই মই মানে আমাৰ মাহী ঘৰলে যদি যাওঁ নহয় ঘৰলে ইমান মনত পৰে, মই খুব বেছি তোমাৰ দুদিন থাকিব পাৰিম। তাতকে বেছি আৰু নোৱাৰো।
ময়ো বেছিকে নাযাওঁ থাকিবলৈ বাহঁতৰ ঘৰলে যাওঁ বাহেতৰ ঘৰত থাকিলেহে ঘৰলে আহিব বলে মন নযায় অকল অ বা মা একেই নেলাগে যে
অহ বাকী এতিয়া হ'ব দিয়া নহলে
অ হ'ব দিয়া
তোমাৰ উম ফোন কৰিবা
অ কৰিম বাৰু ঠিক আছে বাই